কি কৰিছা
এয়া ভাত বনাই আছো
কি বনাইছা
এ আজি গৰম যে নিৰামিষ খাম ঢেকিয়া আলু ভাজিছোঁ। তাৰপিছতে আহ কচু-কচু থু বইল দিছোঁ।
অহ
আম চাম হ'ব এনেকে আৰু।
অ-অ ঠিকে আছে। উম ঠিকে আছে-ঠিকে আছে বাকী অ ভাত খালো মই ইমান গৰম ভাত খোৱা নাই দৈ অলপ আছিলে সেইখিনিকে খালো।
অ সেইটোতো ভাল পেটটো চিচা কৰি থাকিব।
অ সেইটো কাৰণে খাই দিছো বাৰু বাকী গৰম কেনেকুৱা তোমালোকৰ তাত?
এই বহুত গৰম। মই মানে এই বা এজনীৰ ঘৰত আহিছো। বা যেনেীয়ে মানে ভাড়া ঘৰত থাকে বিল্ডিং ঘৰ ফাৰ্ষ্ট ফ্লৰত থাকে একদম ইমান গৰম া ফেন লগাই থৈছে তাই ক'লা লগাই থৈছে মানে থাকিব নোৱাৰা।
অহ-অহ-অহ তাৰ পিছত তোমাৰ মানে হেৰি হল। উম আজিকালি আৰু গৰমতটো যি বাঢ়িছে হয়, মানুহে গছ গছনি কাটি পেলাইছে।
সেইটোতো-সেইটোয়ে মানে চব-চব মানে বেছি গাড়ী মটৰ হোৱা কাৰণে প্ৰদূষণ সেইটো কাৰণেও মানে অঁ হেৰী উম হেৰিটো অজন্ত্ৰটো ঢাকি-ঢাকি পেলাইছে দেচোন ত ভোৰাাই অ হেতু যদি বেছিকে পৰে সেইটোটো ধাৰি কৰে ন? ধোৱাা খিনি ঢাকি পেলালে বৰষুণ সৰুষণ হ'লে কিমান কিমান পৰিব?
হয়-হয়
সেইটে কাৰণে
হয়।
এতিয়া আজিকালি উন্নয়নৰ নামত এতিয়া উন্নয়নতটো কৈছে হেৰি কৰিছে কয় উদ্যোগ বিলাক বনাইছে উদ্যোগ বিলাক বনোৱা কাৰণে ত খাওঁ ওলাইছে।
হয় হয়।
পঁচা পানী বিলাক যতে ততে পেলাইছে আপোনাৰ চব
হয়।
বৰষুণো বহুত আছে।
সেইটোৱেতো এতিয়া প্ৰদূ্ষণ বাঢ়িছে তোমাৰ গছ গছনি কাটিছে সেইবোৰৰ কাৰণ, বৰ্তমান মানে আচলতে কাটিব নাল উ কাতিবা নালাগে আচলতে কাৰণ এইবোৰত আমাৰ ভৱিষ্যত প্ৰজন্মৰ হেৰি ন।
সেইটোতো সেইটোয়ে এফালে উন্নয়ন কৰিব গ এফালে হে আ হৈছে আৰু সটো।
উম উম। যোৱাকালি আমাৰ ইয়াত তোমাৰ বিশ ত্ৰিশডাল ডাঙৰ ডাঙৰ বহুত পুৰণি গছ কাটিছে
কাটিছে আয়ো আমাৰ আমাৰ গাঁৱৰ ফালেও কাটি আছে, এতিয়াতো
চহৰত এতিয়া যে আহিছোঁ এতিয়া আহিছোঁ যে এতিয়া যোনফালে য'ত য'ত আহিছোঁ তাত তেনেকুৱা গৰম মানে গছ চছ নাই চব বিল্ডিং বিলাক বনাইছে ভাড়া দিব পইচা হব। তে সেইটো কাৰণে কিমান গৰম চচোন বিল্ডিংবলাক বনাইছে কিমান গৰমত
টো হয় বাৰু তাকে বুজি নাপায় মানুহ সোবাই উম উম হয় হয় তোমালোকৰ তাতো আজি বহুত গৰম ন?
সেই বহুত গৰম
উম। উম বহুত হেৰি হেৰি হৈ আছে পহু টাব হৈ আছে।
এই তাপ মানে কি তুমি গ'লে জানো তোমাৰ এনেকুৱা লাগিব তুমি জুই একা জুৰি জনৰ ভিতৰত হে তুমি তাণ্ডৱ কৰি আছা
উম ভিতৰতো থাকিবো নোৱাৰি। উ
নোৱাৰি, ঘপককে লাগে একেবাৰে উতলি আহিছো। আমি বাৰু ফেন চেনে লৈ আছো এই জীৱ জন্তু বিলাক কেনেকে আছে বেয়াও লাগে দেখিলে কুকুৰ বিলাক ফেফাই থাকে
হয় তাকে, এতিয়া মানে কি হৈছে অকমান বৰষুণটো দিয়াহেঁতেন
দিব নিকি আজি
এফালে ৰ'দ দি আছে মই বা হঁতৰ ঘৰলে আহিছোঁ
ন অল অ অলপ মানে হেৰি হৈছে ডাৱৰীয়াৰ নিচিনা হৈছে নহয় দিব
বা যত আছে
অ
পৰিলে মানে ইমান গৰম নহয় ইমান গৰম হ'লে অলপ ঠাণ্ডা বতৰ মাগিছে
অ অ কি বনাইছা
এ খোৱাবা দালি বনাইছিল বায়ে দালি বনাই থৈ গৈছে বইল দালি চব মানে আজি বইল বইল খোৱা নিচিনা চব ভাত বনালে আহি পাই চৰ্বত খালো মই ইমান গৰম ন পেছাব কিবা জ্বলি যোৱা নিচিনা হৈ গছে পেট মোৰ গৰম হৈ গৈছে মা বোলে পেটটো বিষ খাই নিচিনা হৈ গৈছে মানে কালি বজাৰ কৰিলে মা
অ
এ আহি পাই কালি মা মানে অলপ দিগদাৰে হ'ল
উম
তাৰপাছত এতিয়া চৰ্বত খালো আকৌ কল এটাও খালো ত নাই এতিয়া বনাই আছো তাই কৈছিলে বাই কৈছে এতিয়াই বনাই ল পাছত কৰে কেনেকে বনাবি ইমান ৰ'দ তাই বনাই থৈ গৈছে ভাতে ডালিয়ে
উম
ভাজিতো বনাইছো ঢেকিয়া, আৰু ভাজিছো তাৰপিছতে আকৌ কচু এনেকে বইল দিছো পিটিকা
ফেন নে কি চলি আছে সেইটো বেছিকে চাওন্দ আহিছে
অ এই এইটো কোলাৰ চলি আছে যে
অ অ কচু আৰু কিহে বনাইছা বোলে
কচু বইল দিছো কচ
কোনটো কোনটো কচু খাই বোলে কোনটো কচু খাই কচু কোনটো খাই
কচু এই ঠাই কচুটো যে কোলা কোলা ঠাই কচুটো যে
অ
সেইটো সেইটো সেইটো বইল কচু খেতি কৰে
অ সেইটো বইল কৰি খাই ন
বইল কৰি খায় ভাজিও খায় পিটিকাও মানে এনেকে পাটৰ দি জুইতটো পুৰি খাই তাইতো জুই নাথাকে ভাড়া ঘৰত থাকে ক'তা
তুমি বইল কৰি পেলাই কেনেকে বনাই বইল কৰি পেলাই পিটিকা কৰে নাই
অ মানে ভাপত হেৰিত দিছো পানী ভাজি নিছিনা একে বনাইছো খালি মই তেল তেল এনেকে তেল চেল দি নহৰু চহৰু এনেকে ভাজি লোৱা নাই ডাইৰেক্ট মানে কেৰাহীত বনাই ডাইৰেক্ট বনাইছো
অ অ ভালেই বাৰু এইটো ভালেই হলোদ হৈ আহা আজি আহা আজিয়ে আহি আহিবানে থাকিবা
নাই যাম গৈ এই বা মানে হেৰি তাই বজাৰ চজাৰ কৰিব নাপায় যে
আহ
এ তাকে দিবলৈ আহিছিলো মায়ে মই দুইজনী আহিছো
আহ
তাকে চব মানে কিনি কৰি লৈ আনিছো তাই পইচাটো আমাক দিব হয় নাই আমি হেপ চব বজাৰ কৰি মানে কৰি দি থৈ যাব লাগে তাই একোৱে নাপায় ইয়াত কিনিবলৈ
উম উম উম উম উম বায় কি কি কি পঢ়ায় নহয়
বায়ে হেৰি কি বুলি কয় চাকৰি কৰে অ হেৰি চাকৰি মাছটৰণী কৰে
অ অ ভালে আৰু শিক্ষা
অ তাই য'ত আছে তাৰ পৰা মানে বহুত দূৰ বজাৰখন মানে বহুত দূৰ তাত ইতে মানে হেৰি ডেলিভাৰীও যে হৈ আছে
আহ
যাবলৈ দিগদাৰ হয়, ন গাড়ী মটৰে
অ।
সেইকাৰণে আমি মাটি পথাৰলৈ বোলে তাহঁতে আন বজাৰ কৰি এনেকে আহিছো সেইকাৰণে।
অ-অ, ঠিকে আছে বাৰু।
বায়-ভনী, নিজৰ বাই-ভনী এনেে সহায় নকৰিলে ন, ফোনে নকৰিব ন।
অ-অ, তোমালোকৰ নিজৰ মানে জেঠাই ছোৱালী নাথাকে ন।
হয় ছোৱালী তোমালোকক কি বনাইছে?
হ ঠিকে আছে এনেকে আজি তুমি কৰিছা কালি তোমাক কৰি দিব তেনেকুৱা। অ'-অ, ' যা হ'ব-হ'ব সেইটো হয় বাৰু উ' বাকী আৰু এতিয়া ভাত উ-উ ভাত এতিয়া দেৰিকে খোৱা হ'ব চাগে।
মই তাই আহি পালে আমি ভাত খাম আৰু।
কেইটাত আহিব।
কত আহিম গৈ বুলি কৈ এতিয়া অহাই নাই তাই।
অঁহ তাকেই তেনে পঢ়াই আছে চাগে মাষ্টৰ মানুহ,
নহয়-নহয়, হেৰি তাৰ আজি মানে ক্লাছ নকৰো বুলি কৈছিলে। আমিও আহিছো যে, এ চুতি ল আহিব বোললে তাই। কি-কি কাৰণে কিবা কিবি কৰিছে। আকৌ ভাড়াঘৰ চাব যাম বুলি কৈছে।
উম,
তোমালোকৰ কি বনাইছে?
ভাড়াঘৰ আজিকালি পুৱাই টান।
নহ ভাড়া এইটো যোনটো ঘৰ আছে,
অহ,
এইটো ভাড়া মানে তাইক গুচি যাবগৈ ন ল'ৰা-ছোৱালী হ'লেতো এইটো ঘৰত দামটো বেছি হয়।
অহ-অহ, সেইত যাবগৈ মানে বেলেগত যাব।
দিব বস্তু বেলেগত যাব।
অ-অ,
অ',
অ', শুনি আছো।
বেলেগতত বেলেগৰ মানে বেলেগত নাযায় ৰুমটোহে বেলেগ ল'ব এইটো ৰুমত অলপ পইচাটো বেছি হয় অশান্তি পাইছে অহা যোৱাও দূৰ হয় অলপ বেলেগ চাইডে ল'ব
সুবিধাটো
বাকী অ পইচাটো বেছি হয় আকৌ মানে বহুত বিকা পাইছে তাই বিল্ডিঙত উঠা নমা অশান্তি পাইছে সিহঁততো আকৌ ইয়া পা হে টাছে
অহ অহ উম ঠিকে আছে ঠিকে আছে অ
বাকী তোমালোকৰ কি বনাইছে
আমাৰ বনাইছে তোমাৰ হেৰি এয়া উম পানীলাও ভাজিছে নেকি হবলা
অ ভাল গৰমৰ পানী লাও খব লাগে বহুত
উম এ গৰমত একো খাবই মন নাযায় ন
খাই ভালাগে আজিকালি পানী খাবই নোৱাৰো
অ অ খাবমন নাযায় সেইটোৱেটো উম বাকী ভাল আৰু ন অ খবৰ খাতি ভাল আৰু ন বাকী নাই নাই এই যাওঁ আৰু যাওঁ আৰু এতিয়া ধো আৰু ইমান গৰম লাগিছে
অ যোৱা যোৱা
উম উম